অ' বন্ধু, শুনি পাইছা?
শুনিছো বন্ধু, কি কৰি আছা বন্ধু?
নাই মানে বহি আছোঁ, ভাগৰ লাগি আছিল সেইকাৰনে বহি আছো। তুমি কি কৰি আছা?
এ, মই এনে বহি আছো ৰ'বা, ফেনৰ তলত বহি আছোঁ।
অ, গৰম আও, এইটো মানে কালিতো বহুত গৰম আছিলে, আজি অলপমান গৰমটো অলপ ঠাণ্ডা আৰু মানে আজি। উম, কালিটো মানে তুমি ফেন চলালে গৰম হাৱাই আহি আছিল, গমেই পোৱা নাছিল ফেন চলাই আছিল, বাপৰে ইমান গৰম লাগি আছিল। কালি, কালিৰটো বহুত আছিল আৰু গৰম, বতৰটো।
তোমালোকৰ এইফালে ৱেডাৰ টো অলপ ভাল ন?
হাৱা ললে অলপ ঠাণ্ডা হয় আহে মাজে মাজে ভাল লাগে আৰু মানে হাৱা খ খন অহা টাইমত।
অ, অ, ঠিকে আছে বাৰু। বাকী কি কি খালা ৰাতিপুৱাৰ পৰা? সন্ধিয়াৰলৈ? হেল্ল'
হেল্ল'
নাই অ' উঠি পেলাই খালো দিনতে মিচ ভাত খোৱালো
নাই, নাই, অহা নাই, কোৱা।
এ ইতা আহিছে?
অ, আহিছে।
অ, নহয় মই কৈছিলো তে ৰাতিপুৱা উঠি পেলাই চাহ তাহ খালো অ, দিনত এনে নিৰামিষ ভাতকন খালো এতা মানে চাহ আৰু পাস্তা মান খালো। চাহ পাঁচটামান খাইছো, তুমি কি খালা ৰাতিপুৱাৰ পৰা?
এ মই ৰাতিপুৱা উঠিলো ব্ৰাছ চাছ কৰিলো, তাৰ পিছত খালো, ব্ৰেকফাষ্ট খালো তোমাৰ পুৰি, ঘুগুনি, কণী এটা বইল কণী খালো তাৰ পিছত আৰু অলপমান পিছত আম খালো ফ্ৰুইটচ খালো মানে, তাৰ পিছত আৰু অলপমান পিছত অ ঠাণ্ডা খালো।
অ, ভালে, গৰম বহুত ন, ঠাণ্ডা নাখালে নচলে আৰু।
তোমাৰ দুপৰীয়া ভাত চিকেন, তাৰপিছত আলু ভাজি, দালি, এনেকুৱাই খালো, পাপৰ তাৰ পিছত এই সন্ধিয়া অলপ আগত চাহ খালো, তেনেকুৱাই মানে মানে গৰমত নিৰামিষো খাব মন যায়, কিন্তু আজি চানডে যে!
উম, চানডে যে, মানে চানডে টাইমত সবৰ ঘৰত মংস বনায়, মাংস, মটন
আ, মটন, চিকেন চব বনায়।
অ অ গাহৰি, এইটো বেলেগে
বাকী তোমাৰ লগত আজি অলপ
উম, ক।
টি, ঠিকাদাৰৰ বিষয়ে কথা পাতিম বুলি ভাবিছোঁ। মানে ইংলিছত আমি জোনটো কও লীডাৰশ্বিপ বুলি
অ', ঠিকাদাৰ অ', সিও আছে মানে। আহ ভালেই বিষয় হয়, মৰয়ে ভাবিছো মানে, যে তুমি ক'লে ঠিকেইদাৰ তোমাৰ যি লীডাৰশ্বীপ চব মানে, আজিকালি তুমি যেনেকা চোৱা, চব বস্তু অ', যেনেকা তুমি চব বস্তু ত লাগি যায় ঠিকাদাৰ মানে, তুমি যেনেকা লীডাৰশ্বীপ খন চব বিষয়ত লাগি যায়, তুমি যেনেকা কলেজতে চোৱা, যেনে তুমি অফিচতে কাম কৰা। নহ'লে তুমি এনেকা লেবৰতে কাম কৰি চব বস্তুতে লাগি যায়, আৰু লীডাৰশ্বীপ খন মানে। কিয়, তুমি অ', যেনেকা অ', যেনেকা তোমাৰ অ', ঠিক আছে তুমি কোৱা।
মানে লিডাৰশ্বিপটো মেইনলি কি হয় মানে তুমি এটা চাপজ, অফিচ চলোৱা হা।
অ'।
অফিচটোত তোমাৰ মানে, অকলেতো চলাব নোৱাৰিবা অফিচটো।
উম, ঠিকে কৈছা, নাই কোনেও নোৱাৰা।
অ'। তে, অফিচটোত বহুত কেইটা মানুহ থাকে, প্ৰথম মানুহ হ'ল তোমাৰ যোনে অফিচটোত ইনভেষ্ট কৰিব, ই এটা মানুহ।
ইনভেষ্টাৰ, যাক কোৱা হয় ইনভেষ্টাৰ। আৰু দ্বিতীয় মানুহ হ'ল তোমাৰ পাৰ্টনাৰশ্বিপ, তুমি যাৰ লগত পাটনাৰত, পাৰ্টনাৰশ্বিপত অফিচটো খুলিবা, আৰু তাৰপিছত তোমাৰ আহে মেনেজাৰ, যাক আমি লীডাৰশ্বীপ বা ঠিকাদাৰ বুলিও জনা জনা যায়। লীডাৰশ্বীপৰ মেইন ৰোলটো হ'ল, প্ৰথম কাৰণ হ'ল লিডাৰশ্বিপ জনৰ ব্যৱহাৰটো ভাল হ'ব লাগিব, প্ৰথম কথা হম। তাৰপিছত তোমাৰ হয়, লিডাৰশ্বিপ জনৰ ব্যৱহাৰটো ভাল হ'ব লাগিব, তাৰপিছত এই লিডাৰশ্বিপ ৰ, অন্দাৰত কেইটামান মানুহ থাকে মানে, কেইটামান মানে এ এটা গ্ৰুপত মানুহ থাকে, এটা গ্ৰুপত চাপজ টেনটা মানুহ থাকে হা।
অ', ঠিক আছে।
এই লিডাৰশ্বিপজনৰ দায়িত্ব এইটোৱেই যে, তেওঁ মানে এই লিড এতিয়া, এমপ্লয়বোৰ যে আছে, তেওঁৰ অন্দাৰত যে এমপ্লয়বোৰ যে আছে, ৱৰ্কাৰ বোৰ যে আছে। মানে, শ্ৰমিক বোৰ যে আছে। এ তেওঁলোকক মানে ভালকে চোৱা-চিতা কৰা। যে তেওঁলোকৰ চেলেৰী টাইম, টু টাইম পাইছে নে নাই। তাৰোপৰি তোমাৰ খানা ভালকে খাইছে নে নাই কোনোবা ৱাৰ্কাৰৰ বেমাৰ, মানে বেমাৰ হৈও কাম কৰি আছে নেকি, বা কোনবা নত নতুন ৱাৰ্কাৰ, সোমাইছে যদি তেওঁলোকে ভালকে কাম কৰিব পাৰা নাই নেকি যদি নতুন ৱাৰ্কাৰ বোৰে ভালকে কাম কৰিব পাৰা নাই। চ' তোমাৰ এইটো দায়িত্ব, যে তুমি তেওঁলোকক ভালকে কামবোৰ দেখাই দিয়া। তাৰোপৰি হয়, তাৰোপৰি আৰু এটা উদাহৰণ দি আছো তুমি চাপজ বিল্ডিং এটা কন্ট্ৰাক্টত দিছা ন
অহ'
বিল্ডিং এটা কণ্ট্ৰেক্টত দিছা বিল্ডিং এটাটো কণ্ট্ৰেক্টতে দিব লাগিব তুমি ইমান মিস্ত্ৰী ক'ত বিচাৰি থাকিবা এটা এটাকে হয় ন?
অ অ
তাৰ পিছত তোমাৰ কন্ট্ৰেক্টত দিছা বিল্ডিংটো চ' ঠিকাদাৰক কনট্ৰেক্টত দিছা হয় ন? মানে লিডাৰচক লিডাৰক কনট্ৰেকট দিছা
উম কি ক'লা
তাৰপিছত লিডাৰে কেইটামান মানে এমপ্লয় আ-আনিলে নিজৰ আন্দাৰত যে বিল্ডিংটোৰ কামৰ কাৰণে বিল্ডিংটো কাম হৈ যোৱাৰ পিছত তুমি পইচা
তোমাৰ আ মানে তোমাৰ মানে বিল্ডিঙৰ কাম কৰা পইচাটো তুমি ৱৰ্কাৰৰ হাতত দিবা নে লিডাৰৰ হাতত দিবা মানে ঠিকাদৰ হাতত দিবা কাৰ হাতত দিবা। শুনিছা নে।
অ', শুনিছো শুনি আছো।
তুমি মানে লিডাৰৰ হাতত দিবা নে ৱ শ্ৰমিকৰ হাতত দিবা।
এইটো লিডাৰৰ হাতে দিয়া হয় যেনে তুমি কলে লিডাৰ খত দিলে লাষ্টত ইয়াৰ দায়িত্ব ত হে চবৰ হাতত দিয়া মানে কাৰ কিমান হয় কি কিমান পায় হেতোক দিয়া হয় যাতে ইয়াৰ দায়িত্ব থাকি যায় ৰে আৰু তুমি যেনে লিডাৰশিপৰ কথা ক'লে লিডাৰৰ মানে কাম বোৰ কি হৈ যায় চব তোমাৰ লগৰ বিলাকত চাব লগা কেনেকৈ চলি আছে কেনেকুৱা চা নাই লাষ্টত লিডাৰৰ কাম কি হৈ যায় কি কামবোৰ কেনেকা হৈ আছে যেনেকা আগতে যেনেকা তুমি ভাবা যেনে ছয় মাহত তুমি বিল্ডিঙৰ চাৰিটা চাৰিটা তালা কমপ্লিট কৰিব লাগিছিল। ত তোমাৰ ছয় মাহত চাৰিটা তালা কমপ্লিট হৈছে হোৱা নাই কিয় আৰু হোৱা নাই যদি কিয় হোৱা নাই কি প্ৰব্লেম আছিল কি মানে লেবাৰখন লেবাৰ মানে লেবাৰখন কম আছিল নহলে আ তাইম পাৱা নাছিল ন কি হৈছিল কি আছিল প্ৰব্লেমখন কি আগতেতো পাৰ্চছিল এতিয়া কিয় পাৰা নাই এইটো প্ৰব্লেম চাব লগা হয় মানে লিডাৰৰ কাম কি অকল কি কাম বোৰ ভালকে হৈছে না হোৱা নাই চাব লাগে অ কাম হোৱা নাই যদি কিয় কাৰনে হোৱা নাই কাম কাৰণ কি হয় কি মা মানুহ খন কম আছে না টাইম খন কম আছে নহ তোমাৰ চামান খন কম আছিল এইটো বস্তুবিলাক চাব লাগে আৰু লিডাৰ খনৰ কাম মানুহ বিলাকত খাৱা দুৱাবিলাক য যেনেকা ক'লা দৰমহা পাইছে না পা নাই এইটো চাই থাকিব লগা কাম বোৰ চাই থাকিব লগা তাৰপাছত কিবা অসুবিধা হৈছে যেনেকা মানুহ অলপমান আহ খাবা ভালকে পোৱা নাই এইটো চাবা লগা যেনেকা অসুবিধাবিলাক চাবা প্ৰব্লেম কি কি হৈছে চাই প লাই ই অ', এইটো মানে যিমান প্ৰব্লেম আছে অলপ অ হাই কৰি পেলাই ঠিক কৰি দিয়া এনেকা আৰু
অ', ঠিকে কৈছা মানে ম মেইন কামটো বিল্ডাৰৰ যে বিল্ডিংটো ৰ কামটো ভালকে হৈছে নে নাই যে আমি এটা কন্টেক্ লওঁ বিল্ডিঙত চাপজ মই এক বছৰত একবছৰ তোমাৰ গোটেই ফ্লেট কমপ্লিট কৰি দিম একবছৰ নহয় ছয় মাহত গোটেই ফ্লেটকমপ্লিট কৰি দিম।
উম ঠিক কৈছ'
পাঁচ মাহ গুচি গ'ল চত ঠিকাদাৰে তো একবাৰ চাব আহিব ন। কাম কিমান দূৰ হৈছে তেতিয়া যদি মানে কিবা স্ত্ৰীবোৰ যদি ভুল কাম কৰি আছে ঠিকাদাৰৰ এইটো দায়িত্ব যে তেওঁ মানে ভাল কৈ দেখাই দিব লাগে ক'ত বেগ কিমান মচলা পৰিব ক'ত কেইটা ইটা কম হৈ আছে এনেকুৱা টাইপ বস্তু মানে আৰু ঠিকাদাৰ আৰু এটা কথা যে তোমাক যে পইচাটো দিব মানে ঘৰৰ মাল মালিক টোৱে যে পইচাটো দিব তোমাক যে যোনে ঠিকা দিছে তেওঁ মানে পইচাটো টাইম টু টাইম শ্ৰমিকবোৰৰ হাতত দিয়াতো মানে মই ভাবো যে ভাল কাৰণ তেওঁলোকে কষ্ট কৰে ন বেছি।
এতিমাৰে তোমাৰ অ অ কোৱা কোৱা কোৱা।
কৰে বেছি।
উম সেটো মানে ঠি ঠিকাদাৰ কি হৈ গ'ল তাহাতটো মানে মানুহ বিলাক জমা কৰা ভাওনা যোগ কেনেকা কাম কৰিছে তো মানে কষ্ট তোমাৰ তেনে ত লেবাৰ লাগাইছে না ইমপ্লয় লাগাইছে এন তোবিলাক কষ্ট কৰাৰ আগত আচছ তুমি এহতক নাচালে কিমান ইহঁতে খাৱা ভালকে আছেনে নে নাই পা এ দৰমহা ভালকে পাইছে নে নাই ইহঁতে ভাবিব না কি আমাৰতো মানে ইমান কষ্ট কৰা যায় আমি একো নাপাওঁ আমি কিয়ো ভালকে কাম কৰিম এনেকা তুমি ভালকে চালে তেতিয়া ইহঁতে ক'ব অ আমাৰ ভালকে চাৱা হৈ আছে টাইমত পাইছো চব আমি
হয় আৰু এটা লিডাৰৰ দায়িত্ব যে তোমাৰ এম প্লইৰ ভিতৰত কোনটো এমপ্লই বেছি ভাল কাম কৰে, তেওঁক মানে অলপ পইচাটো বঢ়াই দিয়া উচিত
অ উইটো মানে কেনে তুমি যেনেকে উম উইটো তুমি যেনেকে ক'লে মানুহ বিলাক যেতিয়া কাম কৰিল তেতিয়া তুমি ভালকে চাই চিটি তাহাঁতৰ অলপমান অহ হ'ব কি অ মই ভালকে কাম কৰিলে মোৰ অলপ দৰমহা বাঢ়ি যাব নহ'লে আৰু আমাৰ সুবিধা বেছি হৈ যাব ত'মানুহ বিলাক'ৰ অলপ ভাল লাগিব কি অ মই ভাল কাম কৰিম অলপ কোম্পানীৰো ভাল হৈ যাব ম'ৰ ভাল হৈ যাব ব ত' মানুহবিলাক এনেকা লিডাৰ মানে কি হয় হৈছে কাম চাব লাগে কোনে বেছি কাম কৰিছে, কোনে কম কৰা নাইছে যোনে কৰিছে ইয়াক অলপমান যেনেকা দৰমা বঢ়া দিয়া নহলে অলপ সুবিধাবেছি দিয়া তেতিয়া তেতিয়া বেলেগ মানুহ বিলাকক অ ভাল লাগিব, যেনেয় ইয়াক বঢ়াইছে ত আমাকো বঢ়াই দিব। তেতিয়াতো মানে লিডাৰ কামো থাকে আৰু মানে কোনে ভাল কাম কৰিছে কোনে কৰা নাই আচল কোনোবা কৰিব পৰা নাই ইয়াক সুধিব লাগে কিয় কৰিব পৰা নাই তুমি ইয়ে কৰিব পাৰিছে তুমি কিয় কৰিব পৰা নাই আচ ইয়াৰ কি প্ৰব্লেম আছে তাৰপিছত শুনি পেলাই লাষ্টত উম অ অলপমান আম ও ক'ব লাগে আৰু কিয় কিয় কৰিব পাৰা নাই তাৰপিছত বুজি পেলাই অলপমান সাহায় কৰিব লাগে কি অ এইটো প্ৰব্লেম আছে নেকি তুমিটো তোমাক এনেকা এনেকা কৰিবলৈ মই তোক সহায় কৰি দিম তুমি আগৰ পৰা কিবা হ'লে মোক ডাইৰেক্ট ক'বা এনেকে ক'ব পাৰি আৰু তুমি আৰু লাষ্টত তোমাৰ যেনেকে কিবা আগত প্ৰিয় কিবা প্ৰব্লেম হৈ গৈছে ঘৰৰ প্ৰব্লেম এইটো অলপ বুজিব লাগে যেনেকা অলপ ছুটি লাগে ত' বুজি পেলাই কিবা প্ৰব্লেম আছে তাক সহায় কৰিব লাগে যেনে তো কিবা ঘৰৰ প্ৰব্লেম হ'লে ছুটি দি দিব লাগে এনেকা অলপমান এইটো মানে লিডাৰৰ কামবিলাক এইটোৱে আৰু চবক মিলি-জুলি পেলাই একেলগে চলাব পাৰে তাকে কোম্পানীৰ কামটো আ টাইমত খটম হোৱা মানে যেনে যিমান কাম কৰিব লাগিছিল এক মাহত অ টাইমতে খতম হয়। মানে যেনে বেছি টাইমো লাগিবো নালাগে, কম টাইমো লাগিব নালাগে, এনেকা আৰু।
হয় হয়, ঠিক ঠিকে কৈছা, ঠিক ঠিকে কৈছা তুমি, তোমাৰ লগত কথা পাতি আজি বহুতে ভাল লাগিল, তোমাৰ ক তোমাৰ পৰা মই বহুতে শিকিব পাৰিলো ধন্যবাদ দেই।
অ', ঠিক আছে দিয়ক ধন্যবাদ, দে দে।